অ শুনিছোঁ। অ শুনিছোঁ ক, এয়া ধূপ লগাই কৰি আহিছোঁ। চ
অ চাত
চাহ বনাওগৈ হে বনোৱা নাই। উ।
আমিও খোৱা নাই। নাই এ ময়ো ধূপ লগাই পেলাই।। মেলা চাব গলো আমাৰ ওচৰতে ইয়াত এখন মেলা হৈছিলে।
অহ।
বাকৰি গাঁৱত।।
অ।
তাৰপিছত আৰু টুটুয়ে ময়ে।। গ'লো মেলা চাবলৈ মেলা চাই কৰি আহিলো।। আহি লয়পেলে দিয়া ভৰি হাত ধুই ধূপডাল দিছোঁ। হো দিলক উলাই গলো অকমান আকৌ টিভি চিৰিয়েল কেইখনমান চাওগৈ।
অ মই গৰু চঊ দানা থানাত দি কৰি উম ধূপ লগালো ধূপ লগাই এতিয়া চাহ- তাহ বনামগে আৰু
অ আইমানু আছে ঘৰতে?
অ তাই শুই আছে।
হু তাতে টিউচন কৰি আহ আহেয়া
টিউশন লৈ আহে অহ সদায় ভাটিবেলা টিউচন নলয় ৰাতি ৰাতিপা ৰাতিপুৱা ৰাতিপুৱা লয়। শনিবাৰ দিনাখন ভাটিবেলা লয়। পৰীক্ষা লয় মানে। এ হ তাঁহাতৰ টিউচনত পৰীক্ষা এটা লয় মানে সপ্তাহৰ মোঅত এটা পৰীক্ষা খালৈ সেইকাৰণে শনিবাৰে ভাটিবেলা লয়। তাই মানে স্কুলৰপৰা বাহিৰে -বাহিৰে একেবাৰে তিনিটা বজাত টিউচন লৈ যে একবাৰে থাকি পেলাই টিউচন লৈ আহে। আৰু
উম উম অ সেইটো কৰিব পাৰি। অ' অ'এইবাৰ টেইনত নহয় জানো? উম
অহ্।
উম -উম
এতিয়া শুলে অকণ পঢ়িব পাৰিব আউ। উ উম একেলগে শুব। ৰাতি অকণ দেৰিলৈকে পঢ়িব তেতিয়া বাৰটা এটালৈকে। নুশুলে ভাগৰ লাগে নহয় ৰাতিপুৱা পাঁচটা বজাত, চাৰে পাঁচ- পাঁচটা বজাতে উঠে। পাছলৈ উঠি পঢ়ি গৈ আকৌ চাৰে ছটালৈ টিউচনে- টিউচনে স্কুলে একেবাৰে ওলাই যায়গৈ।
উম
উম। সেইকাৰণে
স্কুললৈ গাড়ীত যায় আৰু।
গাড়ীত যাম।
গ'তে কেইটা আহা- যোৱা কৰে আউ।
আহা যোৱা কৰা গাড়ীতে মই
সদায়। চাইকেল লৈ যাব পাৰে দেখোন। অ।
চাইকেললৈ, গাড়ী ৰাস্তাটো হেৰি নহয় জানো। বহুত গা-গাড়ী তলৰ ৰাস্তা নাই। বহুত গাড়ী যায় যে। ভয় লাগে ৰাস্তাত
তলৰ ৰাস্তটো কিহল আকৌ।
তল‌ ৰাস্তা নাই ওপ ওপ-ওপৰৰ ৰাস্তাত হে এনে মানে স্কুললে যাবলে তলৰ ৰাস্তা নাই। ওপৰৰে আছে আৰু যাব যাবলৈ হলে হেৰি কৰিব লাগিব। এ লগত এটা যাব লাগিব। তেতিয়াহে যাব পাৰিব। কাৰণ ছোৱালী মানুহজনী অকলে-অকলে কেনেকে পঠিয়াই দিবি। এ চাৰে ছয়তাত মানুহ ইমান নোলায়। একোৱেই নুখোৱাই নহয়। উম, তাৰ ট্ৰাকবিলাক চলি থাকে। ভয় লাগে ৰাতিপুৱা সময়ত তাতে টোপনি ক্ষতি কৰি। এ-এ গাড়ী চলাই ৰাতিপুৱা সময়কণ হয়।
উমম।
সেইকাৰণে চাইকেলে যাব দিব নোৱাৰি ভয় লাগে।
নাইট ছুপাৰবিলাকো যায়।
ছুপাৰবিলাক যায়। বেছিকে ট্ৰক চলে ৰাতিপ কিবা সময়ত কাৰণত ট্ৰাকবিলাক চলে ৰৈ-ৰৈ থাকে। ট্ৰাকবিলাক গৈ থাকে।
ৰাতি-ৰাতি যায় যে।
অ সেই ৰাতিপ উম, সেই মৰনিং টাইমত বেছি যায়। এনে খোঁজ কাঢ়িবলৈ ভয় লাগে আকৌ ৰাস্তাত খোঁজ কাঢ়িব গ'লে তেতিয়া আকৌ ৰাস্তাত গাড়ী-ট্ৰাকবিলাক বহুত যায়। তেতিয়া সেইটা সময়ত
উম।
ৰাস্তা-মেইন ৰাস্তালৈ যাবলৈ ভয়ে লাগে।
উম।
উ, আৰু তাতে টোপনি ক্ষতি কৰি আহেটো।
উম, সিহঁতে কিবা ধলং-পলং দেখি আহে।
ক'ৰবাত
উম, উম, উম, তুপনি ঘোলা-ঘোলা যে।
অ। জ্বলা কলাতে ভয় লাগে াল সেইকাৰণে গাড়ীতে যাব দিওঁ যাই আমাৰ ওচৰে এই এইয়া ল'ৰাত তে ছোৱালী এজনীয়ে যায় চাইকেলত বাপেকে চাইকেলত জীয়েকক লৈ যায় অ ল'ৰাটো চাইকেল চলাই যাম অ ছোৱালীৰ লগতে একেলগে
উম
কিন্তু তাহাঁতৰ বাপেক লগত যায় তাহাঁতে নটামান বজা চাৰেনটাত যায় আৰু তেতিয়া বাপেক লগত যাই আমাৰ আকৌ এই লগত যাব লাগিব কোন যেতিয়া লগত যোৱা মানুহ নাই
উম উম
হয় উম ে উম চাইকেল দিছে নহ স্কুলৰ পৰা চাইকেলো পালে
অ আৰু এখনখন দিয়ে নহতে গো চাইকেল
অ চাইকেলখন লৈ মইহে ইমান ভাল নহয় চলাব ভালো নহয় ইমান একে হেৰিও নহয় আমাৰ একে ইমান ভাল নালাগে চলাই তথাপিও খেলাব পাৰি আৰু
অ
উম মই ক'বালে গলে লৈ যাওঁ বজাৰ চজাৰ কৰিব গ'লে কবালৈ গলে লৈ যাও অ কেতিয়াবা খ মাছলে গলে লৈ যাওঁ অঁ
দগা পানি‌ দিলে আৰু এতিয়া
গৰু গাই বানী হব
ছাগলী কেইজনী আছে
আগলি উম পোৱালি তিনটা আছে ডাঙৰ তিনিজনী আছে
অ গাবিনো উপায় আছে গাভিনী পাইছা নে জগি আছে
জগা জগা দুজনী গাভিনী এ এজনী জগিলে কিন্তু হেৰি নহল এজনী মানে বিনাশ পেলালে দুজনী জগিলে
অ অ অ
উম দুজনী পোৱালি এটা হেৰি হ'ল এটা পোৱালি ৰল এটা পোৱালি ঢুকালে মৰি থাকিলে তাৰপিছত এনে লুট হৈছিলে এই গাখীৰ নোলাই অঁ ছাগলীজনী সৰু ছাগলী যে নতুন চেঞৰি
অঁ
অঁ নতুন চিৰি কাৰণে পোৱালি দুটা হ'ল গাখীৰ নাই সেইকাৰণে খাব নাপায় এটা মৰি থাকিলে এটা আছে
উম উম উম
আকৌ ডাঙৰজনী আছে দুটা ডাঙৰ সেই পৰহি খাহি কৰিছেহে এটা
অঁ এনে প্ৰথমবাৰ এটাহে পোৱালি হয় ন
প্ৰথম বাৰ দুটা পৱালিহে আমাৰ প্ৰথমবাৰ দুটা দুটা হয়
সেই কাৰণে দিকদাৰ
সৰু ছাগলী অকনমানি ছাগলীজনীও অকনমানি প্ৰথম চেঞৰি ছাগলী এতিয়াও ইমান হেৰি নাই ন গাখীৰ ওলাই নহয় প্ৰথম দুব তিনিবান হোৱাৰ পিছত ওলাই অঁ প্ৰথম বানত ইমান গাখীৰ খিন ওলাই সেই তেতিয়াে বলগীয়া সি খাব নাপায়
উম
এই যত্ন কৰিছিলো ধৰি ধৰি নাই নোলাই আকৌ গৰু গাখিৰ খুৱাইছিলো এ নাই গৰু গাখী খালে হাগেহে
দমই আনে চীয়ৈ পোৱালি কেইটা
চেউৰৰি এটা এটা দমৰা এটা চেউ দুটা চেউৰৰি
অঁ এতিয়া থাক কিবা
হে দুটা চেৰি এটা দমৰা এটা দমৰা এটা মৰিলেহঁ আৰু এটা দমৰা আঁ যে দুজনী চেঞৰি আছে
এই মাহত খাহি কৰে
এমাহ দেৰমাহ দুমাহত টো কয় এনে এইকেইদিন সৰু হৈ সৰু থ সৰু হৈ থাকিলে মানে অকণমান হেৰি কৰি দিয়ে যে একে মানে ডাঙৰ হবলৈ দিছিলে দেেৰমাহ মান দুমাহ মান হৈছে আমাৰো কিছুমান সৰুতে কৰে আমাৰ অকণমান ডাঙৰ হলে কওঁ আৰু ষ্ট্ৰং হৈ যাকওঁক কলটো বুলি কওঁ আমাৰ দুমাহমান হৈছিলে আহ নাই একো দুৰ্বল নাই এতিয়া
এ ভাল হল
অঁ বেজ যে লগতে মাৰি দিলে নহয় ক বে দি ম এনে শক্তি বেজী মাৰি দে আকৌ কিবা শুকুৱোৱা বেজি কেনেকে মাৰি দিছে নহয় ডক্তৰে কেইটাও বেজি
অ
অ বেজিটো মাৰি দিয়া পিছত সুস্থ হৈ যায়
উম উ উম
টনটনে হৈৰি ফুছে কাটি পেলাই হেৰি উলিয়াই দিয়ে তকে কাটি দিলে বোৱা
অ দে তেতিয়ে আকৌ এনে যে ভগবোললা হৈ যাব
অ অ কাটি চিলনী চিলাইৰিল
উম
উম এতিয়া ভাল মে মই নহ ভয়ে খাই গৈছো কাটি দিয়া কাৰণে
অ এতিয়া ইমান উৎপাদ নকৰে হয়
তেতিয়া নাই এইবাৰ প্ৰথম কাটিছে এবাও কাতি নিদিয়ে এনেই খাহিহে বনাই দিয়ে এনে হেৰি কৰি পেলাই
অ
এইবাৰ একে কাটি দিছে যে ভৰ খাই গলো গৈ এনেকে ফালি কৰি দিছে চিলাই দিলছে চব পোৱালিটো আকৌ ভাল হয়নে নহয় নাই যেনিবা সেইদিনাখনে টনটনীয়া হ'ল সি
অ ডালে নহয় ডালে ডৰ বিলাকে
কৰে কিন্তু আগতে এনেকে নকৰে যে
এইকাৰণে কিবা চেপি দিয়ে বোলে না
অ চেপি দিয়ে এতিয়া মই ভদ কৈছে এনেকে কাটি দিছে যে বোলো হেৰি কিবা হয় নেকি চাই একো নহয় ভাল এতিয়া ভাল খাহি হব এনেকে কৈছে
আহ
অ', মই ভয় খালো আই
উম উম, প্ৰথম বাৰে ই
অ', প্ৰথমবাৰ দেখিছোঁ যে। এইবাৰে প্ৰথম দেখিছোঁ তেনেকুৱা কৰা এনে চাহ বনাব নে?
চাহ বনামগৈ আৰু অকণমান সন্ধিয়াটো ভাগি লওক বোলো
কি খাবি চাহ সৈতি? বিস্কুট নে? চাহ সৈতি কি খাবি? বিস্ক স্কুট খাবি নে? কি খাবি?
এ, হেৰি, পাহ মেলা পা মিঠাই লৈ আহিছোঁ।
অ', মিঠাই আছে
অ', নিমকি, জেলেপি অ', নিমকি, জেলেপি এ, বাকৰি গাঁও। সেইডখত আমাৰ ফিল্ডত
এতিয়া মেলা হৈয়েই আছে ন?
টা আছেহে ঔৱাত বৰঙা বেইত। সেইটা ডাঙৰ মেলা, অহ, বৰঙা বাৰীতে। হে?
বাাঙিয়া মেলাটো হ'ল?
অ বাই মান বাহ মান য নাইব
অহ।
তাত যোৱা নাই।
নাই, বাঙিয়া মেলা হৈ গ'ল।
আহ, এতিয়া আজি আমাৰ ওচৰতে আৰু এটা আছে অকমান দূৰৈত। এব জেঠৰ স কাতি দিনা
অহ।
সেইটো যাম চাম গাহাট তাৰপা সামৰিম আৰু।
অহ।
তাৰপা মেলা সামৰিম আৰু।
মেলাত ধেৰ চালি মানে, বহুত মেলা চালি? কপে হেৰিটো চালিগে ন ঘৰতো গৈ চালিগে তহঁতৰ মোৰ ইমেলাটোও চালি
অঁ
ধেৰ মেলা চলি আমি এটা মেলাই চলো আৰু আমাৰ এডোখৰতে হয় এটা মেলা আমাৰ ইখন গাৱতে হয় উম উম হ'ব দে অঁ অঁ হ'ব দে উম উম উম